হেল্ল',
নমস্কাৰ মই আপোনাক কল কৰাৰ উদ্দেশ্য হ'ল মই আপোনাৰ লগত মানে আপোনাৰ অভিজ্ঞতা আৰু মোৰ অভিজ্ঞতা সিহঁতৰ মাজত মানে ধৰক বাতা বৰণ কৰিব বিচাৰিছো। আপুনি যিখিনি অভিজ্ঞতা আছে ঘুৰা ফুৰাৰ বা মই যিখিনি ঘুৰা ফুৰাৰ অভিজ্ঞতা আছে। সেইখিনিৰ মানে বিষয়ে আপোনাক মোৰ ফালৰ পৰা আপোনাক মই জনাব বিচাৰিছো আপোনাৰ ফালৰ পৰা যেন যিখিনি আছে অভিজ্ঞতা সেইখিনি যেন আপুনি মোক
আপুনি মোক জনাই আৰু হয় কট কি হয় - হয়।
ত' মোৰ মই মোৰ মই যিখন জিলাত থাকো সেই জিলাখনত আমাৰ মানে এনেই বহুতখিনি ঘূৰা ফুৰিব পৰা ঘূৰিব ফুৰিব পৰাকে মানে হেৰি আছে ঠাই আছে। আপুনি চাগে অৱগত হয় নে নহয় মই নাজানো চ' আপোনাক মই কৈ যাম মানে এইখিনি চ' আমাৰ অ, মই যিখন জিলাত থাকো সেইখন হ'ল কামৰূপ - কামৰূপ জিলা। কামৰূপ জিলাত আপুনি চাগে আহিছে গুৱাহাটী আপুনি আহিছেনে আগতে। হয় আহিছে ন চ' কামৰূপ জিলাত আপোনাৰ হাজোৰ আমাৰ যিটো হয়গ্ৰিব মাধৱ মন্দিৰ আছে। পুৱামক্কা আছে তাৰপিছত কেদাৰ - কেদাৰনাথ মন্দিৰ আছে আপুনি আহিছেনে এইবিলাকত?
মই এইবিলাকত যোৱা নাই। কিন্তু মই নাম শুনিছো প্ৰত্যেকটোৰে নাম শুনিছো।
পঞ্চতীৰ্থ বুলি কোৱা হয় হাজৰ আপোনাৰ সেইখিনি তাতে মানে আপোনাৰ বহুত খিনি মন্দিৰ আছে আপোনাৰ হেখিনিৰ আৰম্ভ কৰিপেলে গোটেইখিনি মিলি তাৰ ঠিক তেনেধৰণৰ আপোনাৰ অ, তাতে মানে আপোনাৰ বুলবুলি চৰাইৰ যুঁজ - যুঁজ কৰে তাতে আপোনাৰ মাঘৰ বিহুৰ সময়ত। তাৰপিছত ঠিক তেনে ধৰণৰ আপোনাৰ হাতী পোৱা পুৱা মকাৰ পৰা আপোনাৰ হেৰিলৈকে হাতীৰে মানে মাধৱ মন্দিৰত আপোনাৰ হাতীৰে হেৰি কৰে। এ মানে পদপথত যাত্ৰা কৰে ত ভাল লাগে মানে এইবিলাক। হেৰি কৰি পেলাই চাই চিতি এনেকে। আপুনিও কেতিয়াবা যদি পাৰে সময় সুযোগ মিলে আপোনাৰ আপুনিও নিশ্চয় আহিব। আহি পেলাই আপোনাৰ এইবিলাকত চাবহি
হয় মোৰ এবাৰ ইচ্ছা আছে।
হয়- হয় নিশ্চয় - নিশ্চয়।
মই - মই মানে ইফালে ধৰে ল'ৰাচমত পৰো ন।
হয়।
ত' মই আপাৰ আছাম বা মিডিল আছামত মানে বিহুটো ভোগালী বিহু মাঘ বিহু কাতি বিহু এইবাৰ মানে এক্সপেৰিয়েঞ্চ কৰিব বিচাৰো আৰু।
হয় - হয় খুবেই ভাল কথা বাৰু ত' আপুনি অম এনে ভেথেলী উৎসৱ বুলি পেলাইও কয় আমি কিতাপে পত্ৰই বা কেতিয়াবা আমি কম্পিটিটিভ এক্সামৰ মানে এ দিলেও পাও এনেকে মানে হেৰি পৰীক্ষা- পৰীক্ষা বিলাকত এনেকে। তোমাৰ চৰকাৰী চা চাকৰিৰ কাৰণে যিবিলাক পৰীক্ষা দিও সেইবিলাক পৰীক্ষাটো কেতিয়াবা ভঠিলি উৎসৱৰ কাৰণে এনেকে হেৰি কৰে। চ' ভঠেলি উৎসৱটো আমাৰ কামৰূপৰ একমাত্ৰ কামৰূপৰ মানে এ হাজোত পালন কৰে সেইটো আপুনি মাঘৰ সময়ত পালন কৰে সটো কেতিয়াবা যদি আহে সেইটো আপুনি গম পাব এইটো এতিয়া মই আপোনাক যিহেতু জনালো এইটোৰ ওপৰত।
হয়- হয়- হয় এতিয়া- এতিয়াহে জানিলো মই আৰু
হয় - হয় ভঠেলী উৎসৱটোটো অকল এ তাতে মানে হেৰি কৰে আৰু। হাজোতে কৰে মানে সেইটো পালন। তাৰপিছত ঠিক তেনে ধৰণৰ আপোনাৰ, ইয়াতো মানে থেলিটো আপোনাৰ এটা মইও ঠিক যোৱা নাই, কাৰণ যদিও মই নিজৰ দৃচ কতে হয় নিজৰ জিলাতে হয়, তথাপি মই মানে ভঠেলি উৎসৱৰ ওপৰত বৰ বিশেষ মানে হেৰি নাই, কিন্তু যিখিনি মই দেখিছো ৰাস্তাৰ পৰা ত', সেইবিলাকৰ সেই ভিত্তিত মই কৈছো আৰু যাতে মানে আমাৰ নৰ্মেল দূৰ্গা পূজাত দৰে বাকী ভিতৰত চাগে কিবা এনেকে হেৰি হয় নেকি, সেইটো মই ক'ব পৰা নাই ৰ'ব এতিয়ালৈকে।
হয়-হয়।
তাৰ পাছত শুৱৰী উৎসৱ হয় আৰু আমাৰ কামৰূপত এনেকে প্ৰায়ভাগ ঠাইতে শুৱৰি উৎসৱ হয়, ব বহাগ বিহুৰ সময়ত। অ', সেইবিলাকৰ কথা চাগে অৱগত হয়, উম, কোনটো কৈছে?
এইব এই বছৰত যিটো মানে দুৰ্গা পূজাৰ উৎসৱটো কাৰণ এইবাৰটো পূজা নহ'লেই তেনেকৈ, উম।
হয়, শুৱৰিটো মানে আমাৰ অ', এইটো বহাগ বিহুৰ লগত সম্পৰ্কিত এইটো শুৱৰিটো মানে কি হয় বহাগ বিহুৰ কিছুমান জাগাত মানে কেনেকুৱা ধৰণৰ কৰে বহাগ বিহুৰ আগমন বা বহাগ বিহুৰ সময়ত মানে এইটো কৰে, সুঁৱৰি উৎসৱটো সুঁৱৰি উৎসৱটোত মানে এইটো আপোনাৰ কৃষ্ণৰ কৃষ্ণৰ লগত জড়িত আৰু কৃষ্ণৰ মানে বাল্যকালৰ যিখিনি মানে হেৰি আছিলে আপোনাৰ কি বুলি কয় যিখিনি গা খীৰ চুৰি কৰি দধী-দধী বন্ধনৰ পৰা আৰম্ভ কৰি যিখিনি মানে কাৰ্যকলাপ আছিলে কৃষ্ণৰ, সেইবিলাক মানে ইয়াতে গোটেইখিনি প্ৰদৰ্শন কৰা হয়। আৰু ৰাস পূজাতো সেই ঠিক একেই হয়, কিন্তু ৰাস পূজাৰ দৰে এইটো নহয়, এইটোত মানে আপোনাৰ কিছুমান মানে বাচ্ছা থাকে সৰু-সৰু, বাচ্ছা বুলি নকওঁ মই আপোনাৰ কিছুমান মানে সৰু- সৰু ল'ৰা যেনেকে চাৰি পাচ বছৰৰ পৰা আৰম্ভ কৰি দছ বাৰ বছৰৰ ভিতৰত যিবিলাক বাচ্ছা থাকে। চ', সেনেকুৱা ধৰণৰ বাচ্ছা আৰু বা ডাঙৰো কৰে ইয়াতে, চ' প্ৰায়ভাগ মানে সৰু- সৰু বাতচা ল'ৰা ছোৱালী বিলাকেই মানে আপোনাৰ এইটোত মানে অংশগ্ৰহণ কৰে, কৃষ্ণৰ মানে অৱতাৰ হৈ পেলাই মানে এনেকে হেৰি কৰে আৰু মানে। প্ৰদৰ্শন কৰে আৰু, যে তেওঁ কৃষ্ণৰ গাখীৰ চুৰ কৰিছে তেওঁ যসোদাৰ পৰা যসোদাৰ গালি খাইছে। চ'এনেকুৱা ধৰণৰ মানে হেৰি কৰে আৰু সুঁৱৰি উৎসৱত। তাৰপিছত ভাওনা হয় আৰু আমাৰ এইবিলাকৰ কামৰূপত মানে এইটো এটা আছে প্ৰচনটো। ভাওনা বস্তা চলা পিন্ধি পেলাই এনেকে, এনেকুৱা ধৰণৰ আপুনি চাগে ভাওনাটো এনে ঠাই সৈতে বেলেগ- বেলেগ। এইটো আমাৰ ভাওনা নহয়, এইটো ঢুলীয়া বুলি কয় এইটো। ঢুলীয়াতৰ ভাওনাটো বাৰু অলপ বেলেগ- বেলেগ, উম, উম। হয়- হয়। চ', আপুনি কামৰূপত আহিলে এনেকে ঠাই ভেদে আপুনি এইটো আহিলে আপুনি দেখিব।
হয়- হয়- হয় নিশ্চয় দেখিম কাৰণ সেইধৰণে মানে কামৰূপত যোৱা হোৱাই হোৱা নাই।
হয়- হয়, এই কামৰূপত আপোনাৰ, হয়। কামৰূপত আপোনাৰ মানে হেৰিও আছে, আপুনি যদি বিচাৰে ৱাটাৰ ফলো আছে এনেকে চাবৰ কাৰণে আপোনাৰ, ৱাটাৰ ফলটো বহুত জাগাতে যায়। যদিও কামৰূপত- কামৰূপত মানে এইটো আপোনাৰ হেৰিত হয়। মেঘালয়া আৰু আমাৰ অসম ৰাজ্যৰ মানে সীমান্তৱৰ্তীত আছে আৰু
হয়।
অ বকৰ পৰা ভিতৰ ফালে এনেকে আছে, শিল ডুবি বুলি এনেকে শিল শিল ডুবি বুলি কয় মা লাঙো বুলি কয় কিছুমানে, ত' তাত গৈছোঁ। বহুত বাৰ গৈছোঁ তাত এনেকে, তাত সেইটো মানে যদিও উদ্ভাৱন হৈছিলে উদ্ভাৱন হোৱাৰ পিছতো মানে মানুহ তাতে যোৱা নাছিল আছিলে মানুহ নোহোৱাৰ পৰাই এনেকে গৈছিলোঁ আৰু সেইবিলাক জেগাত গৈ লাষ্টত এডভাৰটাইচিং কৰি এনেকে, এডভাৰটাইজিং মানে আৰু বিজ্ঞাপন মানে ক'বলে গ'লে নিজে গৈ বেলেগক দেখুৱাই, বেলেগক এনেকে পঠাই দিছোঁ সেনেকুৱা ধৰণৰে হৈছে আৰু কিন্তু আমি যিহেতু আমি যিহেতু কোনো হেৰি নহয়। মানে ত অভিনেতা বা অভিনেত্ৰী নহয়। ছ' সেনেকুৱা ধৰণৰ বা তাৰোপৰি আমি কোনো বিগ ষ্টাৰো নহয়। ত' সেই হিচাপত আমি যিখিনি আমাৰ ফ্ৰেণ্ড চাৰ্ক বন্ধু-বান্ধৱী আছে, সেইবিলাকৰ মাজতে আমি ইস্তাৰিত কৰিপেলাই সিহঁত আমি আকৰ্ষিত কৰাইছোঁ আৰু সেনেকে।
ত' মই মানে যিকোনো নতুন জাগা পালেই মানে ঘূৰিব মই বৰ ভাল পাওঁ নতুন জাগা পালেই মই যাওঁ প্ৰায়ে সেনেকে।
সেইটোও মোকো বহুত ভাল লাগে নতুন জাগা পালে মানে।
আপোনাৰ মই, আচলতে মই কোকৰাঝাৰ জিলাখনত মই দৰ্শন কৰা নাই। এতিয়ালৈকে, ত' মোৰ ভৱিষ্যতে যাবৰ ইচ্ছা আছে
আহিব আহিব।
তো আপুনি যদি এনেকে কিছুমান জাগাৰ কথা কয়। মই হয়তো আকৰ্ষিত হৈ যাব পাৰো। এনে কোকৰাঝাৰ জিলাতে চাগে হেৰি হেৰিতটো আছে নেকি আপোনাৰ এই কি বুলি কয় এইটো, মহামায়া মৃত্যু মহাময়া যে আছে।
হয়, হয়, হয়।
হয়, হয়। মহামায়াত মই গৈছোঁ। হয় মহামায়াত গৈছিলোঁ মই। ভাল লাগিছে তাতে গৈ পেলাই, খুবেই ভাল লাগিছে। তেতিয়া বাৰু অকমান সৰু আছিলোঁ হয়, উম।
এয়ালে যে আপুনি মানে বহুত বছৰ আগতে আহিছে।
হয় বহুত বছৰ আগতে, মোটামুটি ইমান বছৰো নহয় মোটামুটি সাত-আঠ বছৰমান হ'ল চাগে? এনেকে কোৱা সৰুও নহয় ঠিক মানে ক'বলে গ'লে। অকমান মানে কেমেৰা কেমেৰা অভাৱ আছিলে অলপ হেৰিৰ অভাৱ আছিলে আৰু সেনেকুৱা ধৰণৰ। কেমেৰা আছিলে নোহোৱা নহয়। কিন্তু মানে নিজাকে ইমান ল'ব পৰাকে ইমান হেৰি নাছিলে আৰু যেতিয়া পঢ়ি থকা বয়সত।
উম।
উম।
নাই এতিয়া আৰু বহুত ভাল হৈছে মানে মন্দিৰটো, তাতে যে কাছ আছে,
হয় মই দেখিছো তেতিয়া মই গৈছিলো, কাছৰ ভিতৰত মানে আপোনাৰ কিবা কিবি আছিলে নহয় গছত তলতে সাপৰ-সাপৰ ভিতৰত আছিলে আৰু
এতিয়া মানে হাপটোত কাম চলি আছে বৰ্তমান, হাপটোৰ ভিতৰত সোমাব নিদিয়ে এতিয়া।
এতিয়া, অ কিবা মানে খহি গৈছিলে নেকি কিবা।
মানে দিছিল না টুকিবলৈ?
হয়।
এতিয়া মানে নিদিয়ে।
অ আচ্ছা আচলতে আমাৰ মহাময়া হওক বা এনেকুৱা ধৰণৰ বহুত আমাৰ মানে যিখিনি মানে ভ্ৰমণৰ কাৰণে মানে হেৰি হয় সেইখিনিত মানে আপোনাৰ বহুত মানে এতিয়াও উন্নতিকৰণ কৰিব লগা আছে, আমাৰ অসমৰ অসমৰ বিশেষকে আছে, উত্তৰ উত্তৰ-পূৰ্বাঞ্চলৰ আপোনাৰ মেঘালয়খন আৰু অৰুণাচলখন বহুত আগবঢ়া হ'ল মানে
হয় হয় কাৰণ এইখিন টুৰিষ্ট প্লেচ হৈ গ'ল না।
হয়, আমাৰ এতিয়া অসমখন বহুত আগবাঢ়িব লগা আছে।
বাছে।
হয় ঠিক তেনেধৰণৰ মই যেতিয়া মিজোৰামত গৈছো মিজোৰামতো মানে বহুত খিনি টুৰিজিযামৰ ক্ষেত্ৰত মানে কাম কৰিব লগা আছে।
উম
বহুতখিনি চ সিহঁতে মানুহক আকৰ্ষণ কৰিব পাৰিছে ঠিকেই কিন্তু সিহঁতে মানে আপোনাৰ কিছুমান বস্তু খাদ্যৰ পৰা আৰম্ভ কৰি পেলাই সিহঁতে মানুহক ভালদৰে ৰাখিব পৰাকে সেনেকুৱা ধৰণৰ মানে এ হেৰি মানে সিহঁতৰ তাতে অকণমান কম এ ধৰক ৰেুষ্টুৰেণ্ট ৰেষ্টুৰেণ্ট বিলাকতে যিবিলাক মানে হোটেল আছে খাব পাৰা। সেইবিলাক হোটেলতে আপোনাৰ মানে খাদ্যৰ মেনু বিলাক মানে অকমান পৰিৱৰ্তন কৰিব লাগিব বুলি মই ভাবো আৰু মানে নতুনকৈ যেন সিহতে বনাই বা ঠিক তেনেৰচণৰ আমাৰ খাদ্যবিলাকৰ যেন সামঞ্জস্য যেন থাকে। বেলেগ বেলেগ ৰাজ্যত লগতো সেইটো যে সিহঁতে অলপ মানে হেৰি কৰে আৰু নহলে সিহঁতৰ মানে ভ্ৰমণকাৰী ঠিকেই যাব কিন্তু সিহঁতো মানে এই হেৰিৰ অভাৱত মানে খাদ্যৰ অভাৱত হওক বা আপোনাৰ থকাৰ অভাৱত হওক মানে অকণমান মানে সিহঁতৰ দুৰ্বল কৰি দিব যেন মই ভাবোঁ আৰু
উম উম উম
হয় মই অ শেহতীয়াকৈ ভ্ৰমণ এটা কৰি আছিলো মানে তাতে সেইকাৰণে মই আপোনাক কলো আৰু
অ সেই ভালে আপোনাৰ এক্সপেৰিস তো মোৰ লগত শ্বেয়াৰ কৰিলে তেহেতে হয় নাই, তেতিয়া মোৰো অলপ অলপ অলপ হলো কামত দিব যদি যেতিয়া মই নৰ্থ ইষ্টখন ফুৰিম।
মানে তাত আপোনাৰ, এনে অলপ কষ্টলি হয় জেগাবিলাক। কাৰণ পাহৰুৱা অঞ্চল যিহেতু সেইকাৰণে কষ্টলি হয় চাগে সেইটোৱেই আৰু হয় ছ' আপোনাকো মোৰ ফালৰ পৰা ইনফৰৰ্মেশ্যন বিলাক দি দিব পায় মানে ভাল লাগিছে। আপোনাকো আপোনাৰো যেন সহায় হক হয় হয় উম সেইখিনিয়ে মানে আজিৰ চেচনটোত এইখিনিকে মানে অন্তৰ্ভুক্ত কৰি আজিৰ সময় আজিৰ চচন টো ইমানতে সমাপ্ত কৰিব বিচাৰিছিলোঁ আৰু আপোনাৰ যদি হয় হয় ঠিক আছে বাৰু ধন্যবাদ হয় ঠিক আছে আপোনাৰ দিনটো শুভ হওক তাৰেই কামৰে গুড নাইট হয়
অকে থেংকছ